হেল্ল, হেল্ল, এয়া হুম।
শুনিছ নে নাই ভালকে?
শুনিছো শুনিছো ত‌ই?
শুনি আছোঁ শুনি আছোঁ।
কি কৰিছ?
এইয়া চাহপানী অকণ খাই পেলাই আগফালে বহিছেহি।
অ
তই কি কৰি আছ?
মই চাহ পানী অকণ খাই বিচনাতে এনেই পৰি আছোঁ অ।
অ অ ঠিকে আছে বৰষুণ দিছেনে তহঁতৰফালে?
উম অকণমান অকণমান দি আছে।
হা হা?
অঁ অকণমান অকণমান দি আছে বোলো।
অ' এতিয়া আমাৰফালে বৰষুণ দি আছিলে কিন্তু এতিয়া আকৌ ৰ'দ দিলে।
মানে ৰ'দে বৰষুণ দুইটাই দি আছে।
আমাৰো সেই একে ৰ'দো দিছে বৰষুনো দিছে। উম, ভাত পানী খালি নে নাই?
নাই খোৱা, উঠিছো হে, চাহ খাইছো হে।
চাহ খাইছ হে নেকি, অ'-অ ঠিকে আছে, মই এয়া চাহ খাইছোঁহে বাৰু।
অ' ইউনিফৰ্মটো কি হল, কি হব এতিয়া?
এই ইউনিফৰ্মটো হেৰি কৰিব লাগিব এইটো কি আছিলে আমি পেণ্টটো ধৰি ল সেইটো ফৰ্মেল পেণ্ট এটা লৈ ল'ম।
এই মই যে তোক কালি দিছিলো হোৱাটছআপত সেইটো লৈ ল‌ও আক।
তই কি সেইটো লৈছিলি নেকি এবাৰ?
এবাৰ লৈছিলো বিদ্যা বহুত ভাল।
এ ৰাজদ্বীপে যে তোৰ পা যে পেণ্টটো যে লৈ গৈছিলে যে সেইটো নেকি সেইটো পেণ্ট?
মাজে মাজে যে স্কুললে যে পিন্ধি আহে সুধিলে যে তাৰ বুলি যে লেবেল যে দিয়ে।
অ', অ'। অ'- অ'-অ' পেণ্টটো এনে দেখিবলে ভালে লাগিছে বাৰু। তয়ো ল'বি নেকি তয়ো ল'বি নেকি তয়ো ল'বি নেকি সেইটোকে?
এতিয়া অৰ্ডাৰ দি দিওঁ তেতিয়া।
অ' সেইটোকে অৰ্ডাৰ দিব পাৰি বা চাৰ্টটো কি কৰিবি চাৰ্টটো?
চাৰ্ট মোৰ আছে ম‌ই নিকিনো চাৰ্ট টাৰ্ট।
এনেকুৱা চাৰ্ট এটা লব লাগে অলপ পাতল কাপোৰৰ যে চাৰ্টটো বুজি পাইছ নাই?
এ মোৰ কটনৰ এটা আছে হাড্ৰেড পাৰ্চেণ্ট।
হাণ্ড্ৰেড পাৰ্চেণ্ট কটন নেকি কি ব্ৰেণ্ডটো কিহৰ?
হা?
কি ব্ৰেণ্ডৰ?
এ ব্ৰেণ্ডটো চোৱাই নাই ৰহ।
নহয় ব্ৰেণ্ডৰ ব্ৰেণ্ড ব্ৰেণ্ড টোৰ কথা কৈছো চাৰ্টৰ ব্ৰেণ্ডটো।
অ'।
ক'ত লৈছিলি নো ক'ত লৈছিলি?
এ দেলহিতে লম।
কিমান পৰি পৰিছিলে দামটো?
ছশ মান লৈছিলে ছয়শ। হেৰিয়ৰ পৰা লয় এনেকুৱা মলৰ পা ট্ৰায়েল ৰুমত যে পিন্ধি যে আহে।
অ'-অ'-অ' বুজি পাইছোঁ।
কৰিবলে বহুত ধুনীয়া অ' মানে এনেকে ধৰ চুট নকৰাকে পিন্ধিব নোৱাৰ অলপ ক্ষীণ হৈ থাকে।
কিন্তু শ্বুট শ্বুট কৰিলে বেছি অভাৰ ইছৰ্মাৰ্ট বুলি ক'ব আক কলেজত
এ নহয় নহয় এ শ্বুট নকৰিলে হেৰি বুলি কব শ্বুট কৰে চবিই মই চালোঁ মানে তোক মই তোক মই যে কৈছিলো অভাৰ স্মাৰ্ট সেইটো নহয় মানে চবে শ্বুটে কৰি আহে
এ চবেই শ্বুট নকৰে মই তাৰে ল'ৰা এটাক সুধিছোঁ শ্বুট নকৰে সি কিছুমান কিছুমানহে কৰে বোলে মইতো শ্বুট কৰি নাযাওঁ আৰু মই হেৰি তই যে কৈছিলি জোতা কিনাৰ কথা যে কৈছিলি যে
উম
আৰু জোতা নিকিনো এতিয়া হেই এই এনেকুৱা চেন্দেলযোকে কিনিম। কলা চেন্দেল মানে এইটো নহয় এইটো কি আছিল নামটো পাহৰি থাকিলো। মোৰ যে আছিলে যে মই মাজে কিনছিলো যে নীলা ৰঙৰ যে এইযোৰ যে। এই কেম্পাছৰ যে এই যে কেম্পাছৰ যে শ্লিপাৰটো যে।
এই শ্লিপাৰ পিন্ধিব গ'লে কিবা লাগিব বঙালী নিচিনা লাগিব।
নহয়, ভাল শ্লিপাৰ এযোৰ লৈ ল'ম।
এ' তোৰ ক'লা জোতা এযোৰ নাই জানো, মানে কেজুৱেল জোতা?
এতিয়া গৰমত কি জোতা পিন্ধি যাবি নেকি?
চবেই জোতা পিন্ধিয়ে আহে বুপাই, চেন্দল পিন্ধি গ'লে ৰকম এটা লাগে ৰকম।
হ'লো জোতা পিন্ধি ইমান নাই তা'ত, চাবি আকৌ ভালকৈ গৈ পেলাই তা'ত।
তই চাবি ক' মইতো জোতা পিন্ধি যাম বাৰু মই ইজ্জত হ'লে নাই আৰু।
অঁ', ফাৰ্ষ্ট দিনাখনতে সেই বুটযোগে পিন্ধি গ'লোঁ, কিন্তু সদায় এইটো পিন্ধিা জাবলে নাই।
মোৰ বুতটো বিৰাজে লৈ গ'ল।
বিৰাজে কি সেইজোৰ নিদিলে নেকি আৰু?
এই বিয়াজৰ চিকগাৰ এযোৰ আনি থোৱা নাই জানো।
সেই যোৰ কিহৰ, কিহৰ চিকগাৰ?
ৰেট-টেত নাইকিয়া।
অহ', ঠিকে আছে। বিৰাজে সিহঁতে পঢ়িবগৈ ডিব্ৰুগড়তে পঢ়িবগে সেহঁতি।
উম।
অঁহ', -ডিব্ৰুগড় যাব, ডিব্ৰগড় কিবা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নেকি তা'ত পঢ়িবগৈ।
এই দেবাচিচ যে দেবা গোলাঘাটত ল'লে নেকি বাৰু?
অঁহ', গোলাঘাট ল'লে অঁহ', এখন প্ৰাইভেট, সেইখন প্ৰাইভেট কলেজ।
প্ৰাইভেট পঢ়িব নোৱাৰি অ।
উম' প্ৰাইভেটত নপঢ়ায় আৰু। বাকী'- জানো কি কৰে ময়ও ভালকৈ নাজানো, কিবা এটা কৰে।
ঐ পেণ্ট এই দুটা অৰ্ডাৰ দি দিওঁ গৈ।
তই এটা কাম কৰ দুটা অৰ্ডাৰ দি দে।
দুটা অৰ্ডাৰতে মানে কথা এটা হ'ল, তোৰ স্থ্যছ মোৰ স্থ্যছটো একেই নহয়, নহয় কিবা।
অঁ, সেইটো হয় বাৰু। মোৰ থাৰ্টি ফ'ৰ লাগে। তোক কিমান লাগে থাৰ্টি টু চাগে?
এ' তোৰ যদি থাৰ্টি ফ'ৰ লাগে ন' তই থাৰ্টি টু দিবি।
কেলেই বাঃ?
এক্স চাইজ কম দিবি অকণমান ডাঙৰকে আহে।
অহ', - অহ', - হ'ব।
মোৰ থাৰ্ডিনৰ মই টুৱেণ্টি এটা দিম মানে।
অহ', - অহ', -। ত' কি এইটো কিমান পৰিব দামটো পাঁচশ টকা ন?
চাৰে তাৰিখ মান কালি দিছিল ন' চাৰিশ সতৰ মানে হ'ল। তও অৰ্ডাৰ দি দে মইও অৰ্ডাৰ দি দিওঁ। তই পইচাটো মোক দি দিবি হাঁ, মোৰ পইচা নাই মানে। মই দি দিম পিছত হেৰি কৰি পেলাই। আজিয়ে অৰ্ডাৰ দি দিওঁ, মানে কেচ- শুন আজি যদি এটা দিনৰ পাঁচ দিন মানৰ পিছত আহিব নহয়।
অঁহ।
যদি বেয়া লাগে, তেতিয়া আমি ৰিটাৰ্ণ-ৰিটাৰ্ণ কৰি পইচাটো মানে চিলাই ল'ব পাৰিম।
অঁহ', - অঁহ', -হ'ব।
সেই কাৰণে আজিয়ে অৰ্ডাৰ দিব লাগিব।
ঠিক আছে। আজি অৰ্ডাৰ দিম তেতিয়াহ'লে
উম।
এইটো দে কিমান দামটো কিমান আছিলে চাচোন তো ভালকে দামটো
ফ'ৰ ছিক্সটি থ্ৰি।
হ'ব হ'ব আজি অৰ্ডাৰ দি দিব লাগিব। অঁ মানে জিমৰ পেণ্ড দা অঁ মই মানে জিমৰ পেণ্ট এটা অৰ্ডাৰ দি থোৱা আছিলে, সেইটো অহাই নাই এতিয়ালেকে কেতিয়াবা তেই অৰ্ডাৰ দিয়া।
কিছুমান বহুত সোনকালে আহে কিছুমান বহুত দেৰিকে আহে।
আজিকালি ফ্লিপকাৰ্টৰ ডেলিভাৰীবোৰ বহুত লেট কৰিছে।
উম।
ভনী এ আমাৰ এই ৰাছচীয়ে মোৰ মোবাইলৰ পৰা এটা অৰ্ডাৰ দিলে, কিবা ফোন কভাৰ এটা বেলেগ এটা ৱেবছাইটৰ পৰা পে টো কৰি লৈছে মানে,
অ'
ওম পেটো মানে ফাৰ্ষ্টতে কৰি দিলে।
আচ্ছা।
তাৰপৰা কি হ'ল, পিছত এতিয়া অৰ্ডাৰটো এতিয়া এতিয়া কৈছে দেই। এইটো কি আছিলে এতিয়া বোলে আউট অফ স্কত ষ্টক হৈ গ'ল বোলে। অলপ দিন লাগিব বোলে অৰ্ডাৰ আহিবলে
বহুত মানুহে অৰ্ডাৰ দিছে নেকি, সেইটো কাৰণে হ'বলা।
অঁ মানে এইটো সেই, ফোন ভিলা বুলি কয়। কিন্তু পইচাটো মই মাৰি দিছিলো তাৰপিছত তাই মোক কেচ দি দিছে।
অঁ
এ এটকা দুটকা নহয় আক' পাচশ টকা। পাঁচশ টকিয়া ক'ভাৰ।
এই মোবাইলটো কি গুগুল পিক্সেল নাছিলে জানো দামীয়ে আক' মোবাইলটো
অঁ দামী বাৰু মোবাইলটো অহ
অঁ। আহি ভালকে অ কিবা আহিছে চাচোন
উম।
মাহঁতে কি কৰিছে?
এ আছে হেই এক মিনিট হোল কৰচোন। অ' কিহৰ অ টি পি আহিছে? দে চোন চাই, একো অ তি পি অহাই নাই আক' অ' আহিছে।
ফাইভ জিৰ' ওৱান ফ'ৰ নেকি। অ' নহয় নহয় নহয়। ছেভেন ফ'ৰ ওৱান ফাইভ নাইন টু। ছেভেন, ফ'ৰ, ওৱান,
অঁ
অঁহ
হেল্ল'ও এইবোৰ কথা ফোনটো দূৰত থৈ পেলালৈ পাতিবিগে, এইবোৰ প্ৰাইভেট কথা।
অ' ৰে সেই কিবা আধাৰ কাৰ্ডৰ অ' টি পি এটা আহিছে সেইটোকে দিছো।
এইবোৰ কথা ইয়াত নকবি।
হোম হুম
সেইটো গ'লেই আও বাদ ক'ল টো কাটিদে
উম উম। কি কৈছ?